অ', নমস্কাৰ।
অহ নমস্কাৰ।
উম মাত মাতটো শুনা পাই আছা ন।
অ', পালোঁ নেট টো আজি বহুতেই বেছি প্ৰব্লেম দি আছে।
অ', আজি বহুত ডিষ্টাৰ্ব কৰি আছে।
মই ঘৰত থাকো মানে মই যদি ঘৰত থাকো তেতিয়াতো ক'লেই নালাগে বাহিৰত তাললেই লাগে।
অ'। তোমালোকৰ সেইপিনে বৰষুণ দি আছে নেকি?
নাই। দিয়াতো নাই মানে অলপ অলপ গুৰি গুৰি পৰি আছিলে এতিয়া নাই।
অ, আমাৰ এতিয়া পৰিয়ে আছে। এতিয়া অলপ অলপ কৰি আছে এতিয়া অলপমান আগত মানে বহুত জোৰে হ'ল।
অ, তুমি ক'ত থাকা জানো?
জ্যোতিকুছী, গুৱাহাটী জ্যোতিকুছী।
অ, গুৱাহাটীত থাক ন, মানে মোৰো কেইটামান। ফ্ৰেণ্ড আছে ন গুৱাহাটীত, তাত বৰষুণ দি আছে বুলি কৈছিলে। মই যে তেজপুৰত থাকো।
উম, উম। কেইদিনমানৰ পৰা মানে বৰষুণ দিয়ে আছে বতৰটো বহুত বেয়া কৰি আছে।
অ, এইফালেতো বতৰটো মানে গৰমেই বেছি। বৰষুণ মানে ৰাতি বৰষুণ দিয়ে আৰু দিনত পুৰা গৰম ফূল। পূৰা গৰম দিব।
সেইটোৱেতো ভবাচোন।
হয় অম
গৰমততো থাকিবই নোৱাৰি দিনত এতেও দিনত পূৰা গৰম দিছে। এতিয়া সন্ধিয়া হোৱাৰ লগে লগে মানে পূৰা বৰষুণ দিব ষ্টাৰ্ট কৰি দিছে।
অ। কি ৰান্ধিছিল আজি?
দিনতটো মই খিচিৰি বনাইছিলো আজি আৰু। উম। তুমি কি খালা? এতিয়াতো একো খোৱা নাই। সন্ধিয়াত চাহ খাইছিলো, এতিয়া এনে বহি আছো আৰু।
আচ্ছা, মইতো এতিয়া তোমাৰ চাহটো নাখাও ন। এইকাৰণে দাদাই পিজ্জা আৰু পিজ্জা আৰু। কল্ডিং আনিছিলে।
উম।
সেইটো খালো আৰু মাহঁতৰ কাৰণে চাহ বনাইছিলো। আৰু যে আটা দি বনাই যে পুূৰা আটা আটাত পানী দি যে গোলাই কিনে বনাই ন।
অ গোলা ৰুটি নেকি?
অ গোলা ৰুটি পিয়াজ মৰিচ দি। এইটো বনাই দিছিলো মাক, মাক আৰু আইতাক মানে বনাব। মই নোৱাৰো মানে ত্রাই কৰিচো ফ্ৰাইড তাইম, ফ্ৰাইড ত মানে। ফাৰ্ষ্টত তাই কৰিছে, সেইতো ভাঙি গ'ল, তাৰপিচত চেকেণ্ড টাইম কৰিছো মানে। আকৌ দিছো তাৰ পিছত সেইটোও পূৰা পাৰফেক্ট হৈছে, মানে গণি কিনে মই তিনিটাই বনাইছো।
অ', দিয়া ঠিকেই আছে, আস্তে আস্তে শিকিবা আৰু।
অ', বনালো আৰু চেকো খালো, হাতত হাতটো ক'লা হৈ গৈছে। এই আঙুলিটো।
ইছ ৰাম, বৰফৰ চেক দিছে নে নাই?
নহয় কলগেট লগাই দিছিলো, কিন্তু কোনো কাম নাই। গৰমে মানে পূৰা জ্বলি আছিলে। মানে তেলৰ আছিলে ন এইটো। তোমাৰ টাৱাটো যে তেলৰ আছিলে, পুৰা চেচ কৰি লাগি গৈছে হাতত। থোচা এনেকা পৰি গ'ল।
গৰমত আৰু এনেকুৱা হ'লে আৰু কিমান জ্বলে ন? বুজি পাইছো দিয়া তোমাৰ বিষটো মই। এনেকুৱা মোৰ লগতো হয় কেতিয়াবা।
মইতো এনেকা মানে বনাব মানে মইতো মানে ৰান্ধিছানে নোৱাৰো ন ৰান্ধিবলে। কাৰণে মানে বেছি লাগি আছে। মই মোৰতো এতিয়াও জ্বলি আছে।
অঁ! কোনে ৰান্ধে? মায়ে ৰান্ধে ন?
মায়েই ৰান্ধে চব। মই খালি মানে চাহটো চাহ আৰু গৰম পানী তাৰ পিছত ধৰ না মোৰ দাদা যদি ভাজি-চাজি খাব বিচাৰে মানে ভাজি কৰিবলৈ মই এক্সপাৰ্ট। মোক মই ভাজি মই একদম ধুনীয়া কৰি মানে একদম টেষ্টি কৰি চিপছৰ নিচিনা ভাজি দিম। কিন্তু তৰকাৰী-মৰকাৰী ৰান্ধিব গ'লে এইটো নোৱাৰো। এদিন মানে কি হৈছিল কোৱা চোন? আমাৰ ঘৰত মানে কালি পূজা আছিলে ন। তেতিয়াতো চবেই মানে উপবাস কৰিছে ৰন্ধা-চান্ধা নাই ঘৰত।
নাই।
মোৰ ইমান ভোক লাগিছে, মই এটা ডিমটচ বনালো। মই ভাবিছো ডিমটচ এতিয়া কি দি খাম। তাৰপিছত চচপেনত যে চাহ বনাই যে
অহ।
এইটোতে মানে এক ফুটা নহয়, অলপমান জাল দি কেনে, ধুই কেনে বহাই দিছো। তেনেকে সঁচাকে ভাত হৈয়ো গৈছে মানে মই দেখিছো অলপ মানে টিপি-টিপি কেনে হৈছে নেকি? তাৰ পিছত পানী দি আছো, পানী দি আছো কৰোতে-কৰোতে পুৰা ভাতটো পুৰা পাৰফেক্ট ভাত হৈ গৈছে। ত' সেইটো দি আচাৰ দি খাই দিছো।
ঠিকেই আছে, এনেও ভোকত চাবা বেছি যেতিয়া ভোক লাগে ন, তেতিয়া তুমি চিদ্ধ ভাত হ‌ওক কি হওক চবেই গুচি যায় পেটৰ ভিতৰত, সেইটোৱেই তেতিয়া অমৃত হেন লাগে।
অঁ। অঁ! মোৰ মানে কি? মই মানে মা মাছ-চাছ নাখাওঁ যে, মাছ-মাছো নাখাওঁ মই মাং ইমান নাখাওঁ। মই মানে বেছি দিমটো অ' তোমাৰ আচাৰ মোৰ ঘৰত আচাৰ থাকেই মোৰ কাৰণে। মিক্সাৰ আচাৰ, আমৰ আছ অঁ! মই আচাৰ দি পুৰা ভাত মানে মোক তুমি ৰাতি কি, দিনৰ কি, ৰাতিপুৱা কি যেতিয়াই দিবা মই আচাৰ দি ভাত খাই দিম। যদি একো নাথাকে ডিম, আমলেট বা আচাৰ দি খাই দিম।
ঠিকেই আছে। এনেও গৰমত চাবা বেছি তেল, মছলাৰ পৰা এইবিলাকেই ভাল লাগে।
অঁ! মোৰতো মাছ একদম দেখিবই ইচ্ছা নাযায়। মই মাছতো গোন্ধ শুঙিলে মোৰ যে মাছৰ গোন্ধটো শুঙিলে মোৰ উলটি আহি যায়।
উম! সঁচাই।
টো মই মানে দু দুটা পিচ, এটা পিচ এনেকা খাওঁ, বেছি নাখাওঁ। বেছি খাবই
মাংসতো তথাপিও অকমান এ দু পিচ খোৱাও যায় কিন্তু মাছ তো খোৱা নাযায়।
মই মাছৰ গন্ধই শুঙিব নোৱাৰোঁ। খোৱাটো দূৰত
মাছটো মানে কি হয় মোৰ টো মানে একটো এলাহ লাগে তোমাৰ কটাটাটো বাচিব লাগে আৰু মাংসটো তথাপিও মানে ইমান কাটা চাটা নাই এপিছ খালি অকমান হাদ্দি চালদি থাকে ত বুলি অকমান খাইও লও কিন্তু মাছটোতো নোৱাৰি
আৰু আমাৰ লগেতো বেংগলী হওঁ ন
অ অ তোমালোকৰ ঘৰতো চাগে মাছ থাকে অ এ মোৰো এজনী ইয়াতে এটা বান্ধৱী আছে বেংগলী হয় তাইৰ ঘৰত মানে মাছ থাকেই
অঁ অঁ ই ইচা মাছ চিনি পোৱা নে
অ চিনি পাওঁ
ইচ মাছ ইলিছ মাছ এইবোৰ বেছি থাকে ইলিছ মাছ খাবলৈ টেষ্টি কিন্তু তোমাৰ মানে বাচি বাচি কেনে তোমাৰ হৰণ লাগি যিব
অ ইলিচতো বহুত কাটা থাকে বাপপা অ
অ আমাৰ লগত যে ইলিচ ভাপা বনাই ইমান টেষ্টি লাগে মই মাছ নাখালে ইলিচ ভাপা চিঙৰি ভাপাই এই দুটাই খাওঁক
অ চিঙৰিতো তথাপিও ইমান এটা চিঙৰিতটো কাটা নাথাকে
নাই শিংগিত নাথাকে
উম চিঙৰিটো তথাপিও খোৱা যায় উম
তুমি জাত মোৰ লগত কনটেক্ট কৰিবা অ
অ অ আহিম দিয়া একেবাৰে কনটেক কৰিম তুমিও আহিবা কেতিয়াবা গুৱাহাটীত মোৰ লগত কানটেক কৰিবা আহিবা আমাৰ ঘৰত থাকি যাবা দুইদিন তিনি দিন
এই দুদিন তিনিদিন মই এদিনে থাকিব নোৱাৰিম ঘৰৰ পৰে ঘৰৰ পৰা এলাও নকৰে ক'ত থাকিম ন দুইদিন তিনিদিন
ঠিক আছে তেনে ফুৰিব আহিবা কেতিয়াবা
অ যদি ফুৰিব পাৰো যদি ইমান দূৰ দিয়ে তেতিয়াহলে যাম তোমালোকৰ ঘৰত কণ্টেক কৰিম তোমাক অ হ'ব
এতিয়া তুমি পঢ়া শুনা কৰি আছা এতিয়া
নহয় মানে মইতো এইবাৰ তোমাকটো কলোঁ ন ফাৰ্ষ্ট ছেমত এডমিচন দিছো বুলি
অ অ সেইদিনা কৈছিলা ন
অ সেইটো মানে তোমাৰ দুটামান বুক পাইছো সেইটো মানে ৰিডিং মাৰি আছো মানে মোৰ ফ্ৰেণ্ডৰে আছিলে দুটা বুক ফ্ৰেণ্ড নহয় বা তাৰে মানে দুটা বুক মোক দিলে ন সেইটো মানে মই ৰিডিং মাৰি আছো
ঠিকে আছে এনেও কলেজতটো ক্লাছে শ্লাচ নহয়ে ইমান নিজেই পঢ়িব লাগে মেম আৰু প্ৰফেচাৰ হতে আহে এটা দুটা টপিকখন বুজাই অ বাছ হৈ গ'ল সিহঁতৰ ক্লাছ বাকী কেইটা চব যি কৰিব লাগে আমাকে কৰিব লাগে কুৱেশন আনচাৰ চাইন কৰা হওক কিতাপ পঢ়া হওক উম
অ অ আমাৰো তোমাৰ নটাৰ পৰা চাৰিটালৈকে ক্লাছ আছে মানে চাৰিটলত ক্লাছ আছে মানে সিঁহতৰ গেপ টাইম আছে ন মানে বেছি টাইম গেপ টাইমত আছে কিন্তু আমাৰ ঘৰটো মানে মোৰ কলেজৰ পৰা মোৰ ঘৰটো দূৰ আছে এতিয়া মই কেনেকা যাম? ইমান চল্লিশ টকাত পঞ্চাশ টকা ভাড়া আকৌ যাম আকৌ আহিম, আকৌ যাম আকৌ আহিম, মানে এদিনত দুশ টকা মান গুচি যাব ন মোৰ।
উম
কৰা পাম ইমান টকা? আমাৰতো আমাৰ লগততে মিডিল ক্লাছ ফেমিলি হয়।
অ সেইটোয়েটো আমি ইমান এফত কৰিব নোৱাৰো ন। সঁচাই
আৰুতো তোমাৰ ইয়াতে তোমাৰ যদি তোমাৰ বেগ লাগে, মানে আমাৰ বেছি বেছি গাফিলতি কৰে যদি বেগ নাও লাগে ন, পইচাৰ কাৰণে যে তোমাৰ নাম্বাৰ-চাম্বাৰ কাটি কেনে বেগ লগাই দিব। এবাৰ লগাই দেৱাৰ পিছত
উম।
সাত, সাত হাজাৰ টকা দি আকৌ এডমিশন লোৱা। সাত হাজাৰ এশ আশী টকা দি আকৌ আকৌ এডমিশন লোৱা। ফাষ্ট চেমত তুমি ললা আকৌ ছেকেণ্ড চেমত ললা, থাৰ্ড চেমত ললা, ছয় মাহ পিছত পিছত ইমান সাত হাজাৰ টকা ক'ৰ পৰা পাম?
কৰ পৰা পাম ক
মোৰ মোৰ বা কেইটা আছে বা মোৰ ফ্ৰেণ্ড কেইটা আছে, বহুতেই আছে যে আধা আধা পঢ়ি কেনে এৰি দিছে। এৰি কেনে এতিয়া সিহঁতে ধৰা না মলত অ মলত কাম কৰি আছে বা তোমাৰ নহয় নহয় য'ত ত'ত কাম কৰি তাহ সিহঁতৰ মানে খৰছাটো সিহঁতে উঠাই আছে। আৰু যিহঁতৰ মানে দাদা ডাঙৰ দাদা নাই পাপা নাই
উম উম।
আৰু যিহঁতৰ ডাঙৰ পাপা নাই, দাদা মানে ডাঙৰ পাপা বোলে পাপা নাই, দাদা নাই, সিহঁতে কি কৰিব? আৰু বেছিতো তোমাৰ পাপাই লাগে ন পাপা দাদা আৰুনো কিমান দিব।
আমাৰতো দা পাপা নাই পাপা পাপাটো মোৰ মই যেতিয়া ছয় মাহ ছিক্স মান্থৰ আছিলো তেতিয়া দে দোকালে। মোৰ দাদা আছে ডাঙৰ ডাঙৰ মানে দাদাই মোক পঢ়াই আছে এতিয়া। অ দাদা পঢ়ালেও ন ইমান কৰ পৰা দিব? ৰ'জ টু হাড্ৰেড কৰি, তাৰ পিছত ছয়মাহ পিছত পিছত সাত হাজাৰ টকা কৰি ক'ত পৰাই দিব।
উম উম। কষ্ট হয় ন,
অ মোৰ মানে মোৰ এটা বা আছে তাৰ মানে গেপ লগা নাই বুজিছা? তাই জানে তাৰ গেট লগা নাই মান তাৰ চ তাৰ এক্সামটো বেয়া হোৱা নাই, সিহঁতে কি কৰিছে মেমহঁতে তাও তাৰ বেয়াই দিছে, মানে বেগ লগাই দিছে। জিৰ দি ৰাখিছে।
এনেকুৱা কৰিব নোৱাৰি নেকি কলেজত এপ্লিকেশন দি কিনে মানে ঘৰত পঢ়ি কিনিয়ে তুমি কিবা ইন্টাৰ্ণ দিব পাৰা, উম।
এইটো অপেনিং ইউনিভাৰ্চিটিৰ কথা কৈ আছা?
নহয় অপন ইউনিভাৰ্ছিটিৰ কথা কোৱা নাই, মানে কৈছো কলেজত যেনেকুৱা তুমি এপ্লি কেচন দি দিছা যে মই কলেজত ক্লাছ কৰিব নাহো খালি একজামৰ সময়ত আহিম। এনেকে কৰি এপ্লিকেছন এটা লিখি কিনি দি দিবা। বাকী তুমি এটা কিবা এটা জবত সোমাই তোমাৰ হাত খৰচাও ওলাই গল। কলেজো পঢ়ি ল'লা, একজামো দি দিলা। অ, হয়। আমাৰ সময়ত আমাৰ আমাৰ ক্লাছৰে কিমান ছোৱালীজনীয়ে সেনেকুৱা কৰিছে। মানে এতিয়া চোৱা, গ্ৰেজুৱেচনত লগে লগে মানে এনেকুৱা হয় ন, মানে বিয়াৰ বয়স হৈ যায় ন ছোৱালীহেতৰ। আৰু বহুত থাকে যে আমাৰ পুৰাও ডাঙৰো থাকে ন ছোৱালী বিলাক। ত' সিহঁতৰ তেন্তে আমাৰ বিহাৰী ৰিচুৱেলছত কি হয় কি? বহুত সৰু বয়সত বিয়া কৰি দিয়ে ন। ত' সিহঁতে পঢ়া শুনাটোও মানে লগত ৰাখে আৰু। ত' সিহঁতক নিজৰ সঞ্চাৰো চাব লাগে, তাৰপিছত পঢ়া পঢ়া শুনাও কৰিব লাগে, কিবা জব কৰিব লাগে। তেন্তে সিহঁতে কি কৰিব? তেতিয়া সিহঁতে এটা এপ্লিকেশন দি দিয়ে কলেজত প্ৰিন্সি পালৰ পৰা মানে চাইন টাইন লৈ লয় আৰু এপ সিতু তোমাৰ চাবমিত কৰি দিয়ে কলেজত। তাপিছত সিহঁতে আৰু নিজৰ বিনদাচ খালি একজাম দিব আহে আৰু।
অ, এনেকে কৰিব পাৰে বুলি মই নাজানিছিলো। কিন্তু এ--য়া মানেনে খবৰ ল'ম, যেতিয়া হেত' হয় তেতিয়া মইও এনেকাই কৰিম।
অ কৰি ল'বা। আজিকালি বহুতে এনেকা কৰে ত'। অ, আৰু তুমি যদি কম্পিউটাৰ যদি শিকা এতিয়াতো চোৱা কলেজত ক্লাছ নহয়, যিখিনি আমি জানো সচাই কথা যোনটো। ক্লাছত খালি আমি কিয় যাওঁ? কলেজত কিয় যাওঁ? খালী এতেন্ডেচ খনে দিব যাও, যে অ আমি ক্লাছত প্ৰেজেন্ট আছো বুলি। এটেডেঞ্চ নাথাকিলেও আমাক একজামত চিট নিদিয়ে বহিবলৈ। হয় নে নাই?
অ। অ, অ।
ত' তাতকে ভাল আমি কলেজত কিয় যাম, এপ্লিকেশচনে দি দিওঁ। ঘৰতে যিহোতে আমাক নিজে পঢ়িব লাগি আছে। এপ্লিকেশচন এটা দি দিয়া।